হেল্ল'। হেল্ল'। হেল্ল'।
অ', মোৰ মাতটো শুনিছা নে?
অ', আহিছে আহিছে তোমাৰ মাতটো আহিছে নে মোৰ মাতটো? হেল্ল'।
অ', অ', আহিছে আহিছে।
মই ভাবিলো ক'ত গুচি গ'লা।
অ', কি
অ', হাঁহি আছিলা মই ভাবিছো কি হ'ল আকৌ মাতটো নোহোৱা হৈ গ'ল।
অ', মই তাৰ ওপৰত চাইছিলো। ইমানো হাঁহি লাগছে।
এতিয়াও চোৱা নেকি কাৰতোন? কি চাই আছিলা?
ইমান মানে হাঁহি উঠে।
পিংক পেন্টৰ অ' সেইটো। অ', ই ইমান আগতে চোৱা বাপৰে। কি মনত পেলাই দিলা।
চাইছিলা নেকি তুমি?
অ' চাইছিলোঁ চাইছিলোঁ, মোৰ মানে এটা সময়ত পিট পেন্থৰ নহলে মোৰ স্কুল না যাওঁ।
সেইটোয়ে সেইটোয়ে। কি আছিল কাৰ্টুন সেই তো মানে তেতিয়া মানে দ'ৰিম অ', অ'। মই মানে অ', অ'। তেতিয়া মানে অ', ধৰি লোৱা দ'ৰিমনো আছিল বুলি নেজানিছিলো। এ তম এণ্ড জেৰী চাইছিলোঁ। কিন্তু সেইয়ে আৰু পিং পেন্থৰ ন'হলে মানে নহয়গে আৰু, আৰু মিছ মিষ্টাৰ বীণ আছিলে বাৰু। ত' এইকেইটাই আৰু মেইন।
মই মই এয়াই বেছিকে চাইছিলোঁ বাৰু, মই সিনচেনে বেছিকে বহুত বেছিকে চোৱা। আছিলো মানে, ইমানেই চাইছোঁ বাপৰে।
অ', তুমি সিনচেনটো ভাল পোৱা না, এই মোৰ বেষ্ট ফ্ৰেণ্ডো এটা আছিলে। তাইও ভাল পায়, মই আকৌ দ'ৰেমনটোহে ভাল পাইছিলোঁ মানে দ'ৰেমনটো শেষ হলে সিনচেন, ত' সেইকাৰণে সিনচেনৰ যোনটো টাইটেল চং আছিলে সেইটো মোৰ মানে মুখস্ ষ্টই হৈ গৈছে ছিলে, যদিও মই সিনচেন চোৱা নাছিলোঁ, বাট আজিকালি মই চাওঁ সেইটো বহুত ভাল লাগে। ন না ন না থ্ৰী ফ'ৰ
মই মই আকৌ দ'ৰে মনৰ মানে সেইটো মনত থা-আছে মোৰ। ষ্টাৰ্টিংটো কাৰণ, অ', মানে অ', এণ্ডিংটোতো আছে। মোৰ মানে কি এয়া মই প'গত ছ'টাভীম চোৱা আছিলোঁ, ছ'টাভীমৰ লগত সেয়া আহিছিলে। ছটাভীম মানে বহুত পিছত আহিলে, প'গত আৰু এটা আহিছিলে। সেইটো মানে, সেই আছিলে আৰু। অ', কি বুলি কয় মানে অ মই বুজাব পৰা নাই, মই কাৰ্নটোৰ নামটো পাহৰি গলোঁ মানে। কিন্তু সেইটো ছটাভিমৰ নিচিনাই আছিলে সেইটো মানে সেয়া আৰু ভাৰতবৰ্ষৰ সেয়াৰ ওপৰত মানে বনাইছিলে। কৈ তেনেকুৱা আছিলে, তাৰ পিছত সেইটো যেতিয়া শেষ হয়, মই তেতিয়া মানে ইয়াতে দ'ৰিমনৰ চেনেলত লগাওঁ। তাৰপিছত দ'ৰিমনতটো আৰম্ভ হয় এনেকে মই
সেইটোয়েইটো আমাৰ মানে চেঞ্জ হৈ থাকে কাৰ্টুন নে মোৰ প'গ, ডিজনি আৰু
অ', আৰু এটা মনত আছেনে এটা চেনেল আছিলে এনিমেক্স বুলি?
অ', অ', আছিলে।
সেইটোত সেইটোত এয়া দিছিলে মানে এনিমিবিলাক দিছিলে জাপানৰ চব নাৰুত ত' ড্ৰেগন বল জি, সেইবোৰ দিয়া
অ', অ', অ', সে কেইটা দিছিল বাৰু, কিন্তু মই আৰু ইমান চোৱা নাছিলোঁ মানে এই এনিমেচন কিন্তু মানে মোৰ ভাল লগা নাছিলে আৰু
অ', মই ঘূৰি পাকি দ'ৰিমনতে আহোঁ মই দ'ৰিমনে চাওঁ
মানে কি জানা তেতিয়া মানে দ'ৰিমন চলিয়ে থাকে, ত মই সেইটোত কিয় চাম সেইটো হয়। নাই সেনোকা বস্তুতো কিবা নে কিবা এই অ সেইটয়ে এইটোয়ে উ
ইমান কথাাহি
উম
দৰে মনৰ পৰা ইমান কথা শিকিলো আমি
অ একদম একদম আৰু মুভিজ কেইটা চোৱা না ইমান ইমচনেল নহয় বাপৰি বেয়াই লাগে
অ সেইটো মনত আছে নে এই যে ৰবট টো যে ভাঙি পেলাব লাগে যে কি ৰবতটো যে বেলেগত থৈ আহ ৰি ৰু ৰু এইটো অ কি নাম আছিলে দ নামটোো পাহ থ গিল দ অ পিপো পিপো
অ পিপু পিপু অ আ গানটো যোই ইমান ভাল লাগে
চবচ পেলে অ অ চবচে পেলে হে পিয়াৰ জেপানিজ ভৰ্জিনটো অ অ
উ আৰু যোনে হিন্দী ভাৰটো কৰিছে ন ই
উ
চেলিব্ৰটিছ মানে এ এনেকুৱা বনাব পাৰিছে যে ভাৰ্চন কি পছ ন
অ', আৰু যে মানে যিটো দৰেমনৰ সেই চিনেমা যিটো মানে কালাৰ যিটো এনিমেচনৰ সেটো ষ্টাইলটো আৰু সেইটো নৰ্মেল মানে দৰিমণ সেৱাৰ লগত একদম নিমিলে পুৰা বেলেগ আছিলে। ইমান ভাল লাগিছিলে সেইটো মানে ইমান বেছি ভাল পাইছিলো বিশেষকে মানে এয়া মানে ৰবত বোৰ যেনেকে বনাইছিলে যেনেকে দেখাইছিলে আৰু সঁচাকে যেনেকা যুদ্ধ লাগিছে আকাশৰ পৰা এনে সেয়া মিছাইল পৰি আছে মানে সঁচাকে যে যুদ্ধ কেনেকুৱা হয় সেইটোত তেতিয়া সেইটোৱৰে বুজিছিলোঁ মানে সেই চিনেমাখনেৰে
ছো আৰু সিহঁতে যে এটা ভিন কৰিব পাৰিছিল যে ৰবট কেইটা কেনেকুৱা হব এনেকুৱা টেণ্টি ফ চেঞ্চুৰিনেকুৱা হব উ হব ত সেই যোনক এটা উ উম
মানুহৰ ওপৰত যে সেয়া কৰিব চেষ্টা কৰিব এতিয়াতো সেই হৈ আছে।
সক বাৰু এই কাৰ্টুনটো মনত আছে নেকি এই যে এটা পিংক কালাৰ পিংক কালাৰ ডগ যে আছিলে। অলপ মানে অলপ ভয় ভয় লাগে কি আছিল নাম
কাৰ এইজ কাৱৰট ডগ
এ চ অ অ অ কৰিছ বাপৰে ইমান ভয় লাগিছিল অ তুমি ভয় খাইছিলা নে
অ মই আ মই হা মানে সেইটো মই কেনেকে চাকাৰে এতিয়া সেইটো মানে ডিজী চেনেলৰ নাছিলে সেইটো কাৰ্টুন নেটৱৰ্কত আহিছিলে ন মোৰ মনত আছে সেইটো মানে মিষ্টাৰ বিন মই মিষ্টাৰ বিন বহুত ভাল পাইছিলো সেইটোৰ আগত আহে আৰু মি া আ তাৰপিছ মই ম সেই এনেকে ভাত খাই থাকোতে আহে ন, মই মানে ভাতৰ টেবুল টো মানে টিভিৰ পৰা দূৰত লৈ যাও। সেইটো এই এনেই মই মানে টিভিৰ পাৰিলে মই টিভিৰ ভিতৰত সোমাই যাম। মই সেনেকে খুৱাও। কিন্তু যেতিয়া কাৰেজ মানে সেইটো আহিব, তেতিয়া মই মানে এনেকে ডাইনিং টেবুলৰ পৰা দূৰত-দূৰত-দূৰত তেনেকে টিভিটো যেনেকে সেইটো মানে ওলাই আহিব সেইটো। টিভিৰ পৰা। মোৰ এনেকুৱা ভয় লাগিছিলে।
এ মই ভাবো হা সিহঁত জুনে কাৰ্টুন বনাই, ইমান ইমান ভিজন আছে যে আমি বাচ্ছা কেইটা সেনেক কি ফিল কৰিম। ত সেনেকে মানে বনায়।
তাকে তাকে আৰু তোমাৰ তুমি চাবাচোন তুমি লক্ষ্য কৰিবা, প্ৰতিটো কাৰ্টুনৰ সেয়াতে মানে কিবা এটা শিকিবলে আছে। যেনেকে দৌৰিমনক যে দৰিমণত প্ৰতিটো এপিছডতে মই কিবা না কিবা নতুন শিকিছো, যেনেকে এই যে মেগনেট যে মেগনেটৰ যে দুটা মানে দুটা যে বেলেগ বেলেগ অ নৰ্থ পল চাউথ পল যে সেইটো সেইটো যে এট্ৰেক্ট কৰে যে ত ছাইন্স আমি ক্লাছ নাইন টনতহে পঢ়িলো। মই সেইটো ক্লাছ ফৰতেন চাই সেইটো ক্লাছ ফৰ--এই এই যে চলাৰ চিষ্টেম মানে কি আমাৰ সূৰ্য মণ্ডলত কিমান এটা গ্ৰহ আছে যে আমাৰ যে সূৰ্যমণ্ডলৰ বায়ুটো--যে আমাৰ এ খন মানে কি, ইমান ডাঙৰ মানে সেয়া আছে আকাশৰ যে কিমান কি কি হে আ মানে কি আমাৰ আমি যোনটো সেয়াত থাকো, সেইটো আকাশী গংগা এইটো গেলেক্সি হয়। এইবোৰ এইবোৰ একো মই কিতাপত পঢ়া নাই চব দৰে মনত শিকা।
উ অ একদম একদম আৰু শিকিয়টা মানে গ যে ওলাই ন যোনকেই তাৰ মানে ইংৰাজী নাম হয়, কেইটা মই মানে বুজিছো এ মানে চাইণ্টিফিক এটা ৰিজন থাকে মানে, কিয় হৈছে? কেনেকে কি ইউজ কৰে কি হয়। সেনেকুৱা আৰু বহুত শিকিব বস্তু
আমি যে হিন্দী যে ভালকে যে ক'ব পাৰো, সেইটোতো দৰিমনৰ কাৰণেই হে।
অ চব মানে কাটনৰ মানেই চব। সেইটোৱে দৌৰেমন আছে, চিনচেন, উম।
আৰু আমি যে আমি যে এইবোৰ যে শিকিছো যে যে টাইমত হোম ৱৰ্ক কৰিব লাগে, টাইমত সেইবিলাক সেইবিলাক একো দৰিমনতে শিকা কব গ'লে, যে নবিতাই যে অ নবিতাই যি পাইছিলে আমি যাতে সেইটো নাপাওঁ। সেই সেইটো কাৰণে আমিতো মানে কিমান সেয়া কৰিছিলো আৰু।
হয় হয়।
মই বহুত বেছি ভাল পাওঁ কাৰ্টুনৰ সেয়া বিলাক মানে। চাই, সেই কৰি আৰু চিনচেনৰো তেনেকুৱা বাৰু চিিচেনটো বহুত হাঁহি উঠে। কিন্তু চিচেনৰ সেৱটো শিকিবলৈ বহুত থাকে।
উম, উম চিনচেনৰ মই মানে আগতে ইমান ইণ্টাৰেষ্টিং লগা নাছিলে। কিন্তু এতিয়া যুনকেইটা জাপানিজ ভাৰ্চন থাকে ন। ইমান মানে ডাৰ্ক হয় বস্তুতটো, এতিয়াতো আৰু ভাল লাগে মানে। এটা মানে মানে বিচাৰি আছে। তাই জেপানিজ হয় যন্তু কৰবা কাৰণ কি হয়। ইডিয় ম ব অ
কিটো চিন চেনটো আচলতেো সেয়া সৰু বাচ্ছাৰ কাৰণে নহয়ে
নহয় এডালটোৰ কাৰণে হও সেইকাৰণে চ অ অ এডাল কাৰ্টোুন
ডাঙৰো গান যাম জাপানত সেইটো ডাঙৰ ডাঙৰৰ কাৰণে চোৱা যায় সেইটো সৰু কাছা চও নহয় আৰু আমাৰ ইয়াতে সৰু চ হিচাপত দেখাই আছে সেই কাৰণেি সিহঁতে বু বহুত মানে হে কৰি কৰি কাটি কাটি কাটি কাটি অলপ অলপ দো খাই আৰু এ পিছত খতিটাা মানে বহুত কাটি কাটি
ই মুজিে নাপই থ আছে হঠাৎকে কিয় মাটো মাৰি আছে চোন যেনো হৈহি আছে সেইকাৰণে মই মানে একদম বুজিয়ে নাপাওঁ আৰু মই অকল এটা এপিছড মোৰ মনত আছে যেতিয়া সৰু চাইছিলো এই আৰিম উঠাই যে শিৱজেনে আৰু ফেমি অ চুইট প সেইটোয়ে মই চাগে চাইছো অকলে পিছতো
অ বহুত আলু থাকে সিহঁতে আলু আহিয়ে থাকে ঘৰত সিহঁতে দি দিয়ে আকৌ আলু ল আহি যায়
চিিনচেনৰ চিনেমা কেইটা বোলে বহুত ভাল
অ এইটো এটা মই চাইছিলো চংচেনে মানে অ হেৰাই যায় কিবা মানে তাৰ মাক দেউতাকে যেতিয়া সিহঁতে মানে ফুৰিব যায় আৰু তাৰ মাক দুত উতাকক মানে কিডনেপ কৰি লয় তাৰপিছতে সি অকলে থাকে অকলে অকলে চব কৰিব শিকে সেনেকেই মানে তাৰ পিছত তেতিয়া সি বুজি পায় আৰু যে অ মাক দেউতাকক কিডনেপ কৰিছে সি মাক দেউতাকক বিচাৰি যাব লাগিব হেই সি কিমান সাহসেৰে অকলে অকলে বিচাৰি যায় সেইবোৰ মানে যে মানুহে যে সাহস কৰিব লাগে জীৱনত কেতিয়াও হাৰ বান্ধিব নালাগে এইবোৰ মানে চিন্তেনৰ পৰা শিক কিছু সময়
নিঠ
উ
মানে কাৰ্টুন কেইটাৰ কিেইজানা সেনেকুৱাই শুব লাগে মডেল এছ হুব লাগে
উ
আৰু জানা আজিকালি বাচ্ছা কেতাতো কাৰ্টুন মানে কি নেজা নেই অকল মোবাইলৰে কিবা